হেল্ল'। হেল্ল'।
অ শুনা পাইছনে?
অ মই শুনা পাইছো, তই শুনা পাইছ নে নাই?
অ', অ' পাইছো, পাইছো।
অ মই ফোন কৰিছিলো তোক, কি কৰি আছিলি বাৰু তই।
মই এনে আছিলো আৰু মোবাইল চাই এতিয়া তোৰ ফোন আহিলে কথা পাতি আছো তোৰ লগত।
অ' হয় নেকি মান মানে মই সুধিব ওলাইছিলো যে কি এইবাৰটো পৰীক্ষা খতম হৈছে আমাৰ, এতিয়াতো চামাৰ ভেকেচন পৰিছে, কি ভাবিছ প্লেন কি? এইবাৰ ক'ত যাবি চামাৰ ভেকেচনত তই।
অহ ', ছামাৰ ভেকেচন আহি পাল ন, ইমান গৰম দিছে মই ভাবিছো গাঁৱতে যাও নেকি, ইয়াতে ইমান গৰম গাঁৱত গ'লে অলপমান মনটো ভাল লাগিব তাতে বহুত ধুনীয়া আহ ভাল পাত পথাৰ-চথাৰ আছে গছ-চছ আছে।
অহ ', হয় নেকি ভালেই দেখোন তোৰ।
অহ ', বাকী তোৰ কি প্লেন এইবাৰ?
মোৰ প্লেন মই ভাবিছো যে, কি এইবাৰ মই ৱাটাৰফলত যাম আৰু আগতেও গৈছো ৱাটাৰ ফলত কিন্তু মানে মোৰ মোৰ ভাল লাগে চামাৰ ভেকেচন গৰম দিন আহে নহয়, তাত মানে ৱাটাৰফলত যাই ভালেই লাগে পোৰা একেবাৰে মই আৰু মোৰ লগৰ কেইজনীৰ লগত মই যাম, আমি এনেকে পেক - পেক কৰি কিনে আমি চবে এনেকৈ মিলি কেনে যাম আৰু পাঁচ ছয়জনীমান আছো আমি সেনেকৈ ৱাটাৰফলত যাম।
ৱাহ মজা দেখোন প্লেনটো বহুতেই ভাল, এ ইমান গৰমত ৱাটাৰফলত গৈ পিনে গা পা ধুই মজাই বেলেগ দেখোন।
সচাকে।
মোৰ গাৱতে বহুত নদী আৰু ৱাটাৰ ফলছ আছে বাৰু, চাও কাজিনচৰ লগত ময়ো যাম।
অহ ', প্লেন টো দেখোন বিৰাট ভাল যাব পাৰ তই আছে নহয় বহটোপা, তই কৈছিলি নেকি মোক একবাৰ আছে বুলিকে যাব পাৰিবি আৰু যাওতে যদি তই কিবা খোৱা বস্তু যদি লৈ যা যেনেকে চিংজু বনাই লৈ যাব পাৰ চিপছ লৈ যাব পাৰ। পাৰিলে তই ড্ৰিংক চোপা লৈ যাব পাৰ, এই ক'লা ব'লা এইবিলাক চব পেপচি সোপা সেইবিলাকো লৈ যাব পাৰ, সেনেকে বহি কেনে গা-চা এনেকে ধুই কেনে বহি কেনে খালে হ'ল, খাই কেনে মজ যায় বেলেগ ৱাটাৰফলৰ পিন্ধে।
অহ ', অহ', ঠিকে কৈছা, আমি কিবা-কিবি লৈ যাব পাৰো। ঘৰৰ পৰা, ঘৰৰ পৰা বনাই পিনে লৈ যাব পাৰো, যেনেকে চাহ বা চিমজু বা কিবা ভেজিছ লৈ যাব পাৰো কাটি পিনে তাতে মজা কে খাব পাৰি, ন। আৰু আমি তাতে জাগ যদি জাগাটো ভাল থাকে তাতে বনাইও খাব পাৰো, আমি যেনেকে মেগি বা কিবা যোনটো মানে জল্দি বনাই আমি বনাই ৰেডি হৈ যায় সেইবোৰ লৈ যাই পিনে আমি খাব পাৰো আৰাম চে। ন।
অহ ', আৰামত জাগা খিনি ভাল থাকিলে যদি অলপমান জাগা থাকি যায় যদি অহ', বনাব পাৰা বুলি- বুলিকে নে আৰামত বনাব পাৰি আৰু মই আগতেও গৈছো ন বহুতপ ৱাটাৰফলত' তুহ আমি মানে লৈয়ে যাও খোৱা বস্তু। মানে গা-চা ধুই ভাগৰ লাগি যায়, ন। অহ ', খাবলৈ মন যায় তহ' সেনেকে আমি চিপচ আৰু এনেকে পেপচি ক'লা এনেকে চবেই আৰু মিলি কেনে খতি কৰাৰ নিচিনাকে খাও আৰু আমি ছোৱালীকেইটাই।
টো বেয়া নহয় বাৰু ভালহে আকৌ টাইমটো বাচি যায় ন ঘৰৰ পৰাই লৈ যোৱা হয় জুচ চুচ বা কিবা অহ ', চিপচ টিপছ ন।
অহ ', আৰামত এনেকুৱা হৈ যায়।
এনেকে জোগাবোৰত গৈ পালে, গ'লে নতুন নতুন বস্তুও চাবলে পায় চিনাকি হয় - হয় ন।
মোৰ সেইটো বস্তুৱে চবতকে বেছি ভাল লাগে, মানে মই মানে চামাৰ ভেকেচন বুলি ক'লে মোৰ ঘুৰি ফুৰি বহুত ভাল লাগে এনেকে আৰু গৈ কেনে দেখা মানে বেলেগ - বেলেগ জাগা চাব পাৰো, অলপ জোগাবিলাক চিনাকিও হয় দে চোন। অহ ', ইটো ইয়াত আছে বুলিকে, সেইটো ইয়াত আছে আৰু নতুন নতুন বস্তু মানে জানিব পাওগৈ মোৰ সেইটোক বিৰাট ভাল লাগে।
উম, ঠিকে কৈছা চা চামাৰ ভেকেচনত এইটো কথাই বহুত ভাল যে আমি নতুন - নতুন জাগাত যাব পাৰো, টাইমো থাকে আমাৰ হাতত নতুন নতুন জাগা আমি গৈ পি চিনাকি কৰিব পাৰো, ফ্ৰেডছৰ লগত আৰু এনেকে থাকিলে আমি চাডেন প্লেনচো বনাই পাৰো, বনাব পাৰো যি অহ' যদি অল'ৰেদি আমি জামেই তাতে কিবা কিব এনাকা ফুৰিব জাগা আছে, আমি চাডেনলি এনেকে প্লেন বনাই যাব পাৰো বা চাদেনলী প্লেনচটো বেছিয়ে ভাল হয় ক'ব গ'লে হয়, ন। সাধ্ৰসত আমি অহ ',
অহ ', সচাকে চাদাৰন প্লেনছটো বেছিয়ে ভাল মানে এনেকে মই আগতে বহুত প্লেন বনাইছো হা যেনেকে চামাৰ ভেকেশচনত এনেকে এনেকে যাম এনেকে কৰিম বুলি কে কিন্তু বহুতপ ফে মোৰল উলতাই হৈ যায় কিন্তু পতককে যদি প্লেন বনাই যদি যাও নহয় মানে একদম চাদেন প্লেন থাকে যে অহ ', আজি বোলে ইয়াত যাম তাত যাম তেতিয়া মানে মেমৰিজটো থাকি যায় যে কি অহ ', আজি সেইটো হ'ল আৰু যেতিয়া আমি চাদেন প্লেন বনাও নহয় তেতিয়াই মানে কি হয় বহুত ভাল ভাল বস্তু হয় সেইটো দিনা। মানে চব ভালেই যায়। ভাল লাগে মনটো।
অ' ঠিক কৈছা চাদেন প্লেনত মানে চা যিতা আমি চডেনলি প্লেন কৰো চবে ৰেডি হৈ থাকে আৰু আমি চডেনলি মানে প্লেনটো কৰো আৰু গুচি যাওঁ আৰু যেতিয়া আমি প্লেন কৰি থাকো ন প্লেন কৰোতে টাইমটো গুচি যায় কাৰোবাৰ কিবা কাম কাৰোবাৰ কিবা কাম ওলাই থাকি ওলাই থাকি এনেকে এনেকে কৰি দেৰি হৈ যায়।
অ সঁচাকে আৰু লগৰ বিলাকে কেতিয়াবা কেতিয়াবা টাইম নাপায় নহয় ত' মানে চডেন প্লেনচ হোৱা সঁচা কে ভাল।
অ' ঠিক কৈছা।
কি আৰু।
পৰীক্ষাও খতম হ'ল নহয় এতিয়া আমি আৰামছে মানে মজাককে যাব পাৰো আৰু যত যাব মন আছে বাৰু তই কোনটো জাগাত যাই পিনে ভাল পোৱা গাঁৱত যাই ভাল পোৱা নে এনে চিটি জাগাত যাই পিনে ভাল পোৱা।
মোৰতো দুটাই চলে গাঁৱতো আৰু বেছি ভাল লাগে দেচোন চিট বিকজ অ' ঠাণ্ডা অলপ পৰিৱেশটো এই এ
চিতিয়া নহয়। ইয়াত বস্তুবিলাকো পোৱা যায়।
অ' ঠিক কৈছা দুটাৰে ভাল হয় দুটাই নিজৰ নিজৰ ক্ষেত্ৰত দুটাই ভাল গাঁৱত বেছি গাড়ী শান্তি মানে ধুনীয়াকে ফুৰিব পাৰো আৰু চিটি লাইফত তাতেও চব বস্তু ইজিলি ইজিকে পাওঁ ফুৰিব জোগাও আছে মল আছে পাৰ্ক আছে বহুত সোপা বস্তু আছে। আল গাঁৱত আমি পথাৰত যাব পাৰো ফুৰিব পাৰো গছ চছ আছে
অ' আৰু মানে কি হয় তই গাঁও বুলিকে ক'লি নহয় গৰম দিনৰ কথা মোৰ আমৰে মনত পৰি যায় গাঁৱত আম খাই ইমান ভাল লাগে। তাকো নিজৰ মানুহ ফেমিলি মেম্বাৰচ তাৰ লগত
অ' ঠিক কৈছা এই ময়ো এইবাৰ গাঁৱত যাম ন মই কাজিন কাজিনছৰ লগত এই আমাৰ যে গছৰ যে পথাৰ থাকে একেলগে বহুত সোপা যে গছ থাকে তাতে গৈ পিনে আমি আৰামছে গছৰ তলত বহি পিনে আম খাম পানী চানী লৈ যাম তাতে দিনটো এনেই গুচি যায় মানে তাতে বহি বহি আমি একেলগে বহো কথা পাতো ভাল লাগি যায় মনটো ন
সঁচাকৈ আৰু আমটো আমেই টেঙাটো খালে আৰুে ভাল লাগে আৰু চিভাল
উম আৰু বেলেগৰ গছৰ পৰা লৈ পিনে খোৱাতটো আৰু বেছিয়ে মজা ন
সচাঁকে মইতো কিমান বাৰ এনেকে আম চুৰাইছো পুৰা একেবাৰে আমি চব মিলি যেতিয়া আমাৰ মানে গাঁৱত যাও মোৰ কাজেনচ্ বিলাক আৰু বাকী যোন নেবাৰ সোপা চ বে লগৰ শিপা আছে সেইকেইটাৰ লগতে যাই কিনে আমি কেতিয়াবা, কেতিয়াবা আম চোৰাই খাও। কেচা, কেচা আমৰ পৰা কেতিয়াবা, কেতিয়াবা আৰু কেচা। আমৰ লগত জলকীয়া আৰু নিমখ, ভাল বেলেগে মজা মানে।
ঠিক কৈছা সেইটোৰ মজা আৰু ক'তো নাপায় আৰু সেইটো মানে আমি চামাৰ ভেকশ্যনতহে পোৱা যায় যেতিয়া আমি গাওঁ আহো নহ।
অ' সেইটোতো হয় আৰু এনে এনেকে মানে ভেকেশ্যন হ'লে আৰু যদি ক'ৰবাত ট্ৰিপত যদি যাব যোৱা হয় বেছি মানুহ হ'লে বেছি ভাল।
অ' ঠিক কৈছা বেছি মানুহ থাকিলে বেছি ভাল লাগে, অকলে অকলে ইমান মজা নালাগে বেছি মানুহ থাক বেছি মানুহ থাকিলে বেছি এনজয়মেন্ট হয় চবে মিলি পিনে কথা পাতো আমি এনজয় কৰিব পাৰি নহ আৰু বেছি, বেছি মানুহ থাকিলে বেলেগ বেলেগ নতুন নতুন বস্তুও শিকিব পাৰোঁ আমি, চবৰ বেলেগ বেলেগ কথা পাতে আমি গাঁৱৰ বস্তু গাঁৱৰ মানুহৰ পৰা গাঁৱৰ বস্তু শিকিব পাৰো, আমিও যি জানো আমিও তাহতক শিকাওঁ সেনেকে নলেজ বোৰ আমি এক্সচেঞ্জ কৰিব পাৰোঁ ত এইটো বহুত ভাল হয় নহ। বেছি মন থাকিলে।
অ' আৰু এনেকুৱা এনেকুৱা থাকে নহয় আ কি কয় দি থাকে নহয় ছ'চিয়েল মিডিয়াত যে কি এনেকুৱা ট্ৰিপ আছে আপোনালাগে এনেকে কণ্টেক্ট কৰি এনেকে যাব পাৰে সেইবিলাকতো আৰু ভাল মানে নতুন, নতুন মানুহক লগ পাব পাৰ তাৰ পিছত সেহঁতৰ লগত মানে ঘুৰিব-ফুৰিব পাৰ তেতিয়া আৰু ভাল লাগে। ট্ৰিপটো ট্ৰিপো হৈ যায়, লগতে ফ্ৰেণ্ডছো বনি যায়।
অ', ঠিক কৈছা। আজিকালি এইটো অনলাইন যে ওলাইছে নহয় এইটো খুবেই ভাল। আমি নতুন ফ্ৰেণ্ডছো পাই যাওঁ, জাৰ্ণিটোও ভাল হৈ যায়। বহুতে ভাল এইবোৰ নতুন-নতুন যে ওলাইছে নহয় ইণ্টাৰনেটত।
অ'। তাকে, মানে মোৰতো যেতিয়া চামাৰ ভেকেশ্যন বুলি কয়, চামাৰ ভেকেশ্যনই হওঁক নে উইণ্টাৰ ভেকেশ্যনেই হওঁক, ভেকেশ্যন পালেই মানে মোৰ মনটো বহুত ভাল লাগে। মানে মই গম পাই যাওঁ যে কি অ', মই এইটো কৰিব লাগে, মই তাত যাম, মোৰ ঘূৰিব আছে, মোৰ পে কিং কেতিয়াবাটে ষ্টাৰ্ট হৈ যায়। আৰু এনেকে চামাৰ ভেকে শ্যনত যোৱাটো প্ৰডাক্টিভে কাম ন। বিলাক চব
অ', প্ৰডাক্টিভ কামে হয়। চামাৰ ভেকেশ্যন আমি আ যি কৰো ফুৰিবলৈ যাও বা কোনোবা, কোনোবা নিজৰ মতেদি নিজৰ ইন্টাৰ্নশ্বিপ কৰে বা কিবা কৰে চবৰে বেলেগ বেলেগ ধৰণৰ প্ৰডাক্টিভ কাম থাকে। সেনেকে কৰিলে হ'ল আৰু যেনে নেকে মোৰ গাঁৱত যাই ভাল পাওঁ, তাতে নতুন মানুহ, ৰিলেটিভছৰ লগত কথা পাতি ভাল লাগে। নতুন নতুন বস্তু কৰি ভাল লাগে, হয় ন।
অ', মানে কি হয় মোৰ আছে নহয় বহুত লগৰ কেইজনী, মানে সিহাতে মানে কৰে চামাৰ ভেকেশ্যন পালে ইণ্টাৰ্নশ্বিপ কৰে, মোক লাগে যে কি মই পিছ পৰি আছো নেকি ইণ্টাৰ্নশ্বিপ নকৰো ঘুৰিবলৈহে যাওঁ। কিন্তু এতিয়া বুজিছো কি নাই মইও কিবা শিকিব পাই আছো। হ'লেও মই যদি ঘূৰিও আছো, বেলেগ বেলেগ বস্তু জানিব পাই আছো হয়নে নহয়?
অ', আ আমি ফুৰিব গলেও বহুত বস্তু শিকিব পাৰতো, য'ত আমি এনে ঘৰত বহি নো-ৱা-নোৱাৰো সেইবোৰ শিকিব। চেম নিজৰ কাৰ মানে নিজৰ মতে দি হাম বেলেগ, বেলেগ কাম কৰাটোৱে ভাল। বেলেগৰ চাই পিনে আমি এইটো তাহাতে এইটো কৰি আছে আমিও এইটো কৰো, এইটো নালাগে কৰিব, নিজৰ মতেদি যি ভাল লাগে সেইটো কৰিলে চবছে বেষ্ট হয়।
সচাকে মানে, এতিয়া আৰু কি নকম মই। পুৰা ৰেডি কৰিব কাৰণে একেবাৰে ৰেডি আৰু পেকিং ৱেকিং ষ্টাৰ্ট কৰিম, তই বাৰু গাওঁ আ কেতিয়ালৈ যাবি? মানে তই ফিক্স হোৱা নাই ন যাবি আৰু নহ।
অ' ফিক্সটো হোৱা নাই। আ, তোৰ হ'ল নেকি ফিক্স?
মই এনেকে ডেট ফিক্স হোৱা নাই, কিন্তু যাম আৰু, মই কিন্তু আগতে পেকিং কৰি থৈ দিওঁ কিন্তু দেই। বাৰু মই, মই এতিয়াই পেকিং ষ্টাৰ্ট কৰিম। আৰু মোৰ যাবলৈ বহুত উৎসাহ আৰু গম পাইছ নে নাই?
আচ্ছা এতিয়াই পেকিং ষ্টাৰ্ট কৰিবি?
অ' কোৰ